অহ কোৱা?
কি কৰিছা?
এয়া তোমাৰ এ ঘৰতে বহি আছো, তুমি?
অঁ, এ আছো এনেই ভাত খালা?
খালো খালো তুমি মই মানে তোমাৰ ভাত খোৱা বেছি টাইম হোৱা নাই। খাই পেলাই জাষ্ট বহিছোহে, তোমালোকে খালা?
খালো উম খালো।
ঘৰত ভালেই চবৰে।
উম ভালেই, তোমালোকৰ?
উম মোৰো ভালেই বাৰু আমাৰহে বেয়া আও।
কিয়?
এ এনেই তোমাৰ এয়া ৰ'দৰ কাৰণে আৰু এই গৰম লাগি আছে যে।
অহ, উম শ্বিলং টিলং গুচি যোৱা আক।
শ্বিলং নহয় তোমাৰ মানে আমি এইকেইদিনতে এই দাৰ্জিলিং যোৱাৰ কথা ভাবি আছো। এই পোন্ধৰ তাৰিখে চব কাম চাম খতম হ'ব তাৰপিছত যাম আও ভালকে।
উম যাবা যাবা।
তুমি এনেই কি এতিয়া এতিয়াতো বন্ধ‌ই হব। কিন্তু এনেই কি কিবা কলেজ পঢ়ি আছা নে নে কিবা জব টব কৰি আছা নে নে পাৰ্ট টাইম জব। কিবা।
পাৰ্ট টাইম জব একো কৰা নাই মই এতিয়া পঢ়ি আছো বি এ পঢ়ি আছো, তুমি?
মোৰ বি এ ফাৰ্ষ্ট চেম।
ফাৰ্ছ ছেম
উম, নিউ এমিচন আগষ্টৰ পৰা কলেজ হ'বহে।
উম।
তোমালোকৰ
মই ফিফ্ ছেমলে পাইছো এইবাৰ।
এইবাৰ ন, তোমাৰ মেজৰ কি হত?
মোৰ মেজৰ নাই মাইনৰ, তোমাৰ?
অহ অহ মোৰ মেজৰ
কিহত আছে।
এই ফিল'চফি আৰু মাইন ফিল'চফি মেজৰ মাইনৰ হিষ্ট্ৰি।
অ, অ ফিলচফিয়ে মাথা খাব।
মাথা খাব মানে তোমাৰ ফিলচফি তোমাৰ উ। ছেকেণ্ড ইয়াৰ টো লৈছো যে। ম অকমান ইজি পাইছো বাৰু ইজি পাওঁৱেই বাৰু ভাল। কী কিন্তু মানে তোমাৰ। কি আৰু বেছিকৈ টান পালে মানে বেলেপ বেয়া হ'ব। কিন্তু নহয় মানে মই জনামতে আও চবেই কৈছে আও চবেই কৈছে টান। পাবি টান পাবি তেওঁ মই লৈছো আও।
উম ইয়াৰ পাছত চেঞ্জ কৰিব পাৰিবা নহয় তুমি।
অ থাৰ্ড চেমেত নে ছেকেণ্ড চেমত চেঞ্জ কৰিব পাৰি ন। বোলো চাট থে হেৰি চেঞ্জ কৰিব পাৰিম ন থাৰ্ড চেমত পাৰিম নেকি।
উ অ থাৰ্ড চমত পৰিবা মোৰো ফিলচফি আছিলে মই চেঞ্জ কৰি দিলোঁ। উম।
যেনে তোমাৰ মানে একসেৰিেঞ্চ থকা পাছত তুমি কৈছা ন।
সেইটোৱে আও।
উ দিয়া ঠিকে আছে ময়ো চাও কেনেকুৱা সহজ নে টান।
পাৰিবা বাৰু তে পঢ়িলে পঢ়ি ডাঙৰ আছে অ মানে কিতাপখন সৰু পেজ তাতে বহুত। বহুত আছে দীঘলীয়া।
উম, বহুত দীঘলীয়া ন। মাথা খাব মানে মোৰ অকণমান।
খাব ভালকে পঢ়া আৰু পাই, সেইটোৱে আও।
উ, উ পঢ়াত ইমান ভাল নহয় এই। যেন তেনে আও। এই পঢ়া ইমান ভাল নহয়।
তলত মানে তলৰ ক্লাছত চব ঠিকে থাকে ওপৰত আৰু অকন উৰিব পালে আৰু বেয়া হৈ যায় আৰু পঢ়া।
সেইটোৱে ছেকেণ্ডাৰটো ইমান ভাল হোৱা নাই।
কিয় ভালকে পঢ়ি সেই কৰিব লাগে।
নহয় মাহঁতে মানে, মাহঁতে তোমাৰ মানে আশাটো অকণ বেছি কৰিছিলে। তোমাৰ মোৰ মানে এই এইটো তিনিটা লিটাৰহে আহিলে।
উম।
সেইকাৰণে মানে তোমাৰ ঘৰত মানে
তিনটাত লেটাৰ আহিছে, তিনিটা লেটাৰ আহিছে পঢ়াত চোকা নহয়।
এ নহয় মই সেইটো কোৱা নাই যে চুকা বুলি মই তোমাক কৈ আছো মানে আৰু অকণ ভাল হ'ব লাগিছিলে তোমাৰ মই মোৰ এ আছামিচত মানে কমি গ'ল দুই নম্বৰ কমি গ'ল সেইটো কাৰণে মাথাউ কিবা হৈ গৈছিলে।
অ একো নাই এতিয়া পঢ়া ভালকে।
অ তুমি নিজে ভাবা, এতিয়া মই এতিয়া অকন কষ্ট কৰিলো পাইছো। ঘৰত মোক কি ক'ব লাগে? যে অ ল'ৰাটো ভাল ভাল পাৰ্চেন্টেজ পাইছো ভাল লিডাৰ পাইছ। মোক কি কৈছে, তই আৰু অকণ ভাল কৰিব নোৱাৰিলি? আৰু অকণ ভাল কৰােঁতে তোৰ পাৰ্চেন্টেজটো আৰু বাঢ়ি যায়।
অ সেইটোতো চবেই কয় না।
মানে কিবা হৈ গৈছে, মই ভাবিছো আৰে মই ফেইল কৰিলেও বকে, ৰিজাল্টটো অকণমান ভাল হ'লেও বকে, তেতিয়াহ'লে মই কৰিম কি?
উপায় নাই।
উপায় নাই মানে এইটো কাৰণে ভাবিছো মানে এবাৰ পা মানে
একজাম দি দি পাগল হৈ যাবা, এই এক এটা একজাম দি উঠিবা হে আৰু অলপ দিন থাকিবা আকৌ বোলে ইটো হ'লেই। আকৌ অলপ দিন থাকিবা ফাইনেল একজাম হলেই।
এ এটা চেমিষ্টাৰত এ ছয় মাহ ন?
উম ছয় মাহ।
অঁ ছমাহত ঠিকেই আছে বাও।
ঘণাই ঘণাই হয় আও।
তোমাৰ প্ৰেক্টিকেল আছিল নে মানে আমাৰ তোমাৰ এ ফিল'চফিত প্ৰেক্টিকেল থাকে নে?
প্ৰেক্টিকেল তেতিয়া আছিলে অঁ।
কি কিমান নম্বৰ, জানা নেকি? ত, একজাম কিমান নম্বৰ হয়?
একজাম তোমাৰ হয় প্ৰথমতে এফৌত হয় টুৱেণ্টি ফাইভ।
অঁ।
তাৰ পিছত পাছৰ যোনটো ফাইনেল হয় সেইটো ছিক্সটি হয়, তাৰপাছত এটেনদেন্স কিবা কিবি মিলাই পেলাই মাক্সটো যোগ ক হয় আৰু।
অ এটেনডেচ মানে বেছি হ'লে তোমাৰ এটেণ্ডেঞ্চ যদি মোৰ ফুল থাকে তেতিয়াতোতো কথা নাই।
উম কথা নাই।
অও তেতিয়াহ'লে প্লাছ পইণ্টটা আছে মানে।
উম।
ঠিকে আছে বাৰু মই বাও এটেণ্ডেঞ্চটো মিলাই লম।
পঢ়িলে কৰিলে তেও বুজি পাবা আৰু। এই ক্লাছ নেকি তোমাৰ এই স্কু স্কুল ক্লাছৰ নিচিনা নহয় না। তোমাৰ এগ্লাছ ধৰ বা আ মৰ্ণিঙো থাকিব আকৌ এটা ধৰ ইভিনি ইভিনিঙো থাকিব পাৰে তেনেকা। তাৰপিছত মৰ্ণিংটো কৰিলে ধৰ ইমান টাইম তোমাৰ অঁ মৰ্ণিংটো কৰিলে ধৰ ই ইমান টাইম ৰখি থাকিব ভাল নালাগে ন? আমনি লাগে ধৰ, আমি তেনেকে গুচি অহা হয়। গুচি আহো মানে পাছবেলা ক্লাছ কেটা কৰা নহয়ে ইমান।
অ সেইকাৰণে মান এটেনডেঞ্চটো যে লাগে বুলি যে কয় মানে তোমাৰ গোটেই কেইটা চাবজেক্ট মিলাই পেলাই মানে টেণ্ডেন্সটো ল'ব, মানে তুমি গোটেইগেটা চাবজেকটত কিমান বা মানে এ কেইটা ক্লাছ এটেন কৰিছে সেইটোৱে চাব আ মানে।
উম তোমাৰ এক্সট্ৰা চাবজেক্ট থাকিব নহয় এ ই চি, এ চি ভি এচি এনেকে।
উম উম।
উম এ ই চিটো প্ৰথমতে তুমি আছামিছে পাবা ছেকেণ্ড চেমত তে হেৰি তুমি ইংলিছততে পঢ়িব লাগিব।
নি নিিছু ব অ ত ইমান টান নাপাওঁ হ'ব বাৰু, আছামিজটো বাৰু অকণ মানে খেলি মেলি হয় আৰু।
অঁ।
বাকী কোৱাচোন তোমাৰ ইচ তুমি এতিয়া বৰ্তমান কি কৰি আছা? পঢ়া কথাৰ পৰা অকণ দূৰত যাওঁ এই পঢ়া কথা গাল শুনিলে মাথা গৰম হৈ যায়।
অকমান একো কৰা নাই। কলেজ যাও, আহ এতিয়া ইনেই আছো। অঁ কলেজ যাওঁ যাও পাৰট টাইম এনেকুৱা নাই কম্পিটাৰ - চম্পিটাৰ শিকি থৈছো। টো কমপ্লিত হ'লে মানে কিবা -কিবি কৰিম আৰু।
উম মানে তোমাৰ ধৰি লোৱা এতিয়াতো চৰকাৰে দুই লাখ চাকৰি উলিয়াব। তাত তোমাৰ কিবা যোগদান দিবা নে কিবা?
দিম দিম, নিদিম। মই ভাবিছিলো তোমাৰ এ দি আৰ ই।
আহ এ দি আৰ ই এ দি আৰ ই এ দি আৰ ই মই বৰ অকন ট্ৰাই কৰি আছো তোমাৰ।
মই মানে ৰানিং চানিংত ৰানিং চানিঙত ভাল নহয় একেবাৰে বেয়াহেই। সেইকাৰণে মানে পুলিচ - চুলিচত দিবলৈ মন নাই।
আৰু আচলতে এ দি আৰ ই ফথ' গ্ৰেড মানে মই থাৰ্ড গ্ৰেডটো বাৰু অকমান দিব চাম। কিন্তু মানে ফৰ্থ গেটটোত মানে তোমাৰ যদি পাই যাওঁ।
উম।
এ বহুত বেয়া এইগাল যে অংকডাল মোৰ মাথা থা খাই দিব কিন্তু মই ৰিজনিকেল পাওঁ, ইংলিছ ডালো পাওঁ, জিকেডাল অ কণ অকণ পাৰো কিন্তু এই অংকডালে মোক মাথাটো খাই দিয়ে।
অ।
মানে মোৰ মাইনাচ পইণ্ট হলে থাকিলে এই এইটোতে থাকিব অংকডালত।
তুমি আগতে ইণ্টাৰভিউ দিছা নে নে দিবা এইবাৰ ফাৰ্ষ্ট।
এইবাৰ নহয় মই তোমাৰ এছ এছ চি এবাৰ দিলো। আণ্ডাৰ এই এইটো এই এবভ নহয় মানে তলৰ তোমাৰ আণ্ডাৰ এজৰ দিয়ে যে। মোৰ এইবাৰ এইজ টুৱেণ্টি।
চেম হয়।
হে!
উম মোৰো টুৱেণ্টি।
কি কোৱা তেতিয়া মই ফাৰ্ষ্ট চেম তুমি থাৰড ছেম, কি ফৰট চেম নে ফ্ৰীপ চেম নাজানো কিবা?
কি সেইটোত কি হৈছে নাজানো তুমি টু থাউজেন্দ ছিক্সতে জন্ম
উম উম।
ন, অ মইও টু থাউজেন্দ ছিক্সতে।
টু থাউজেণ্ড ছিক্সৰ একে লাষ্টত।
অ লাষ্টত মই মাৰ্চত।
অও এইটো কাৰণে অকমান খেলি মেলি কিন্তু তেওঁ তোমাৰ মানে মই এ দিছিলোঁ তেতিয়াাই দিলো এবাৰ, দি পেলাই একছ পিয়াছটো ললো তাৰপাছত এইবাৰ তোমাৰ মানে অকণ ভালকৈ দিম আৰু যে পোৱাকে মানে কিন্তু ইমান সহজ নহয় আৰু মুখৰ খজুতি মাৰি থাকিলে নহব, পঢ়িবও লাগিব ভালকে।
কম্পিউটাৰ শিকিলা নে নাই? উম কম্পিউটাৰ শিকিলা নে?
নাই নাই শিকা নাই।
শিকি থব পাৰা কম্পিউটাৰো লাগেই না? অঁহ ভালেই কৰিছা।
এ' এন চি চিটো শিকি থাকিলে কয় আৰু যে প্লাছ পইণ্ট কিবা এটা আছে বুলি। সেইয়াই আৰু এবছৰ -দুবছৰ ৰখিব লাগিব দি এতিয়াহে চি চি খন ওলাব এতিয়া বি খন ওলাল এ বি ওলাল।
অ অ।
চিখন ওলাওঁতে আৰু এবছৰ লাগিব আকৌ এবছৰ তাত দে আউ বহুত টাইম। তেজপুৰ তেজপুৰ তেজপুৰ কলেজতে।
উম। অ মোৰো তাতে।
আহ তুমি কি কলেজ তেজপুৰ? উম, হয় তোমাৰ মানে তেজপুৰতে ঘৰ মানে কি ত তেজপুৰ কলেজতে? হেল্ল'?
অঁহ।
হেল্ল'! হেল্ল' শুনিছা? হেল্ল'!
হেল্ল'।
অঁ বোলো তোমাৰ তেজপুৰৰ কলেজতে পঢ়ি আছা?
অঁহ তেজপুৰ কলেজতে।
উম উম, তোমাৰ তুমি এইবাৰ কিমান চেম বুলি ক'লা?
মই এইবাৰ ফিফ চেমলৈ পাইছো।
ফিফ চেমৰ তোমাৰ এই এইটো ভবেনক চিনি পোৱা নেকি?
ভবেনক চিনি নাপাও। মানে কি ই ষ্টুডেন্টটো বহুত থাকে ন'?
অঁ।
তেনেকে ইমান চিনি নাপাওঁ বাৰু।
এইটোয়ে অঁহ বুজিছো বাৰু তেওঁক মই সুধিছো আৰু যে সিও তাতে থা থাকে যে? তা'তে মানে। মই ভাবিছোঁ চিনি পাবও পাৰা?
উমঁ নাই নাই নেপাও।
বাকী' এতিয়া তুমি মানে কি ক'ম আৰু এতিয়া তোমাৰ এনেকুৱা তুমিটো ঘূৰিব যোৱা প্লেন কৰ'বাত কৰিছা নাই? মোকতো সুধিলা তোমাক তো সোধাই নাই?
মই ঘূৰিব যোৱা প্লেইন এতিয়া বৰ্তমান ক'তোতে কৰা নাই।
কিয়?
এনেই।
কিয় গৰম ইমান পৰিছে, তুমি এতিয়া মোক যেনেকুৱা কৰিলা শ্বিলং- টিলং গুচি যোৱা। তুমি এতিয়া কি তোমাৰ গাত গৰম লগা নাই?
গৰম লাগিছে মানে টকা বেছি হ'লে যাব ভাল, ক'ম টকাত যাব বেয়া।
কি' কম টকাত, তোমাৰ ওচৰতে যোৱা ইমান ধূনীয়া ধূনীয়া জেগা আছে। দৈমৰা যোৱা দৈমৰা টিপি যোৱা, ভালুকপুং যোৱা।
ভালুকপুং গৈছো বহুতবাৰ যাব মন নাই।
এই সেইটোৱেই মানে ভালুকপুং যদি তুমি দুবাৰ বা তিনিবাৰ গ'লা তাৰ পাচৰ বছৰৰ পৰা তুমি যাবলৈ মন নাযায় আৰু মই ইমানেই ক'ম।
অঁহ সেইটোৱেই।
কিন্তু মই ক'ম এটা জেগা তুমি গ'লে গৈ থাকিবা। টাৱাং টাৱাং।
অ টাৱাং টাৱাংত টাৱাংত আমাৰ দাদা আছে।
টাৱাং যাবা অ' মই কৈছো তোমাক কি ধুনীয়া জাগা।
গৈ আহিল
পাৰ্ক কলৈ যাবলৈ অঁ। এবাৰ গৈছিলো মানে মই তোমাৰ এই স্ন'ফল হোৱা টাইমত? এই কি' ম যা বুলি কৈছো, তোমাক চাবলৈও বহুত জোগা আছে লগত তোমাৰ মানে এক্সপিৰিয়েনছটো মজা হ'ব আৰু।